আহ ন পছো
আহ শুনা পাইছো ভালেই। আপোনাৰ কি খবৰ। হেল্ল' হেল্ল' হেল্ল' শুনা পাইছেনে? অ মই শুনা পোৱা নাই এতিয়া অথনি পাইছিলো এতিয়া নাই পোৱা। হেল্ল' আহ শুনা পাইছে
অ শুনা পাই আছো কি কৰি আছ
অ আছো এনেই এতিয়া ল'ৰা ছোৱালী। শুৱাই ললোঁ, শুৱাই লৈ অক অকমান আজৰি হৈ লৈছোঁ।
অ', মোৰো হেই একেই হেৰি মাজতে শুনা পাইছিলো, তোৰ দাঁতৰ কিবা হেৰি হৈ আছিলে বুলি প্ৰব্লেম হৈ আছিলে বুলি। মানে কেনেকুৱা প্ৰব্লেম? পাই আছো, মানে মই খালে মোৰো সেই দাঁতৰ ফাঁকত সোমাই যায় এটা চাইদে। তেনেকুৱা নে বেলেগ কিবা?
অ', নহয়, নহয় মোৰ তেনেকুৱা হেৰি হোৱা নাই বাৰু মোৰ মানে বহুত বেয়াকেই হৈছে মানে দেখিবলে একো নাই পোকে পোকে খোৱা আৰু। পোকে মানে ভিতৰ দি, খাই পেলাই মানে বহুত বেয়াকে খালে। ত' আগৰ, আগৰ ফালত যদি চাই মানে চাফাই দেখা পায়। একো হেৰি তেনেকুৱা এক একো নাই মানে। দেখা নাপায় যে, পোকে খাইছ বুলি চাফা হৈ আছে, সেইটো মানে ভিতৰি, ভিতৰি খাই খাই মানে বহুত জেগা বিয়পি গ'ল। ভিতৰলৈকে সোমাই গ'ল মানে। কাৰণে খুব বিষ হৈ গ'ল। বিষোৱা কাৰণে ডক্তৰক দেখা খালোঁ দাঁতৰ ডক্তৰক। ডক্তৰে ক'লে আপোনাৰ এইটো মান মানে ভালকে চাফা কৰিব লাগিব। এই চাফা কৰোতে টাইম লাগিব বুলি ক'লে কাৰণে কৰিয়ে আছো আৰু। এতিয়া ভাল পাইছো আৰু বিষটো কমিলে সেই বিষটো নাই বাৰু কিন্তু সেইখিনি যিখিনি মানে তেওঁ কৰিলে পদ্ধতি সেইখিনিত মানে অকনমান দুষ পাইছো আৰু মই। বিষটো মানে অনুভৱ কৰিব পাৰি আৰু। কৈছে আৰু এনাচতেচিয়া দিলোও মানে সেইটোত ত আপুনি বিষ হেৰি নকৰে মানে, মানে অনুভৱটো কিছু মানে এনাচতেচিয়া দিলে অনুভৱ নহয় কিন্তু এইটো মানে আপোনাৰ বহুত বেয়া, কে খাইছে যে সেইকাৰণে আপুনি অকনমান হ'লেও দুখ পাব,
এইটো মানে ঘ পককে খোৱাটো এতিয়াৰ নে এনে, সৰু কালৰ,
নহয় নহয় সৰু কালৰ নহয়। তোকে সৰুকালে খোৱাহেতেনতো এইটো আপোনাৰ দাঁতটো ভাঙিয়ে গ'লহেঁতেন ন। এতিয়া সেইটো নহয় এ আপোনাৰ বেছি দিন হোৱা নাই পোকে খোৱাতটো কাৰণ কেইদিনমানৰ। আৰু মানে এক বছৰ মান নহওতে মই বেলেগ দুটা দাতো মানে ঠিক কৰিছিলো তেতিয়াতো চাওঁতে, কোন আছিলে।
মানে কি দাঁত দাঁত খিনি মানে পোকে খালে বুলি। কেনেকে গম পালে মানে? ক মানে বস্তুটো দাতটো বিষ মানে হঠাতে বিষাইছে নে মাজে মাজে কেতিয়াবা খালে কৰিলে
নাই নাই নাই নাই তেনেকুৱা একোৱেই নাই একোৱে নাই তেনেকুৱা ধৰণৰ। মানে কি হয় হঠাতে হৈ গৈছে। মানে কি হৈছিলে প্ৰথমতে একো মানে হেৰি নহয় মানে বিষ চিখ একো অনুভৱ কৰিব নোৱাৰি। আপোনাৰ হেৰি হয় আৰু উম মানে ৰাতি শুলে আৰু অলপ অলপ কিবা অলপ হেৰি নিচিনা লাগে আৰু। কিন্তু আকৌ ৰাতিপুৱালে কামোৰাম মানে নহয় আৰু কিবা এটা যেন অলপ মানে এ হেৰি আৰু নিজে অকণ ভাল নালাগে আৰু কিবা এনেকুৱা লাগে, কিন্তু টোপনি যোৱাৰ লগে লগে গম নাপাও আৰু টোপনি যেতিয়া আহি যায় গম নাপাও। আকৌ যেতিয়া দিনটো উঠো সাৰ পাও অ উঠি পেলাই মানে তেতিয়াৰ পৰা একোৱে নাই একোৱে আপুনি অনুভৱ কৰিব নোৱাৰে। আকৌ ৰাতি শুওতেহে অকনমান অনুভৱ হয় আৰু।
টৰে কি বুলি কৈছে মানে পোক পোকে কেনেকে খালে বুলি কৈছে নে কি বুলি ক'লে ডক্টৰে চাই?
ডক্তৰে কৈছে সেইটো পোকে খাইছে তেনেকে মানে কি সেইটো সম্ভৱ অ মানে এ এ আচল কাৰণতটো কি তেনেকে একো কোৱা নাই তাৰমানে মোৰ দাত যেতিয়া মই আগৰ দুটা দত থেৰ কৰিব গৈছিলো তেতিয়া মানে ডক্তৰে কৈছিলে যে আপোনাৰ প্ৰায় কেইটা দাতেই অলপ হলো পোকে খাইছে কিন্তু আপুনি মানে অ হেৰি কৰি দিছিলে আৰু ভিতৰৰ অলপ ফিলাপ চিলাপ এনেকে কৰি চাফা কৰি দি দিছিলে তেওঁ তেতিয়াই গতিকে ফিল আপ কৰিলে কিছুমান ধৰক থাকিলেও মানে আঁতৰি যায় কিন্তু সেইটো চাগৈ কিবা কাৰণত ভিতৰলে সোমাই গল সেইটো ধৰিব নোৱাৰিলো আৰু সেই টো উম কাৰণ সেইটো মই কৰা বছৰ আগৰত হৈছে আৰু এইটো আপোনাৰ বেছি দিনৰ কথ কথা নহয় আজি দুদিন তিনদিন মানৰ আগতহে হৈছে
অ মোৰ মানে মোৰ মানে বাৰ চাইদে দাতটো অ ওপৰৰ পাৰি খালে মানে কেতিয়াবা সদায় নহয় কিন্তু কেতিয়াবা ধৰ মাংস খালো। নহলে এই টু বাদাম চু বাদাম চুবালু এনেকুৱা নাৰিকল চাৰিকল খা খালে মানে এও মাজত এ জাই সোমাই যায়। মানে এনেকুৱাকে সোমাই মানে মই মানে দাঁত খুচুৰা দি পেলাই উলিয়াব লাগে মানে। এনে ওলাই নাহে এ মানে অশান্তি লাগি থাকে নহয় কিবা এটা নহয় কিবা এটা লাগি থাকা আজ লাগি থাকে সেইটোয়ে নোলাল বোলে ধৰ পিছলে আকৌ সেইটোৱে পোক চোক হৈজ পাৰে। মানে কিবা এটা হ'ব ওম তাকে মই ভাবি আছো সেইটো এবাৰ দাতটো দেখাই ললে ভাল হব নেকি? নহ'ল টো মনত পৰিলে তইতো ডাক্তৰৰ ট্ৰিটমেন্ট কৰিছিলি। কেনেকুৱা কি সেইটো চালেহে গম পাই যাব। এনে একো প্ৰব্লেম নাই ব্ৰাচ কৰে দিনটো একো নাই ঘপকেহে সদায় নহয় কেতিয়াবা হয় কিন্তু মই সেই তেনেকে টুথপেক দি পেলাই উলিয়াই দিওঁ আৰু তাৰ পাছত আৰু একো প্ৰব্লেম নাথাকে আৰু
উম তাৰমানে আপোনাৰ সৰু সৰু অকণনি অকণনি মানে জমা হোৱা অকণ অকণ হেৰি বস্তুৰ পৰাই সি মানে হৈ গৈ থাকে আপুনি আকৌ কিমান সোমাইছে কিমান উলিয়াব পাইছে সেইটো আপুনি নাজ জানে এইটো ভিতৰত সোমাই সোমাই সোমাই সোমাই বেছি তাৰ মানে দাঁতৰ হেৰিলৈকে মানে একেবাৰে তলি পোৱালেকে হেৰি মানে হেৰি নহয় একেবাৰে তলি পাৰ হৈ যেতিয়া আপোনাৰ ছাদত লাগি তললে গুচি যায় তেতিয়াহে আপোনাৰ অত্যন্ত বিষ হয় এনেই দাঁতত যদি মাজতে থাকে তেতিয়াহ'লে আপুনি হয়তো মানে তাৰ যদি আপুনি উম চাফা কৰিব যায় তেতিয়াহলে আপুনি ইমান বিষ অনুভৱ নকৰে
মোৰতো চাগে ফিলাপ চিলাপ কৰালে ভাল হব চাগে কাৰণ তেনেকুৱা একোতো মই আজিলৈকে পেইনট পোৱাই নাই
নহয় পেইনট তেনেকুৱা পেইণ্ট ময়ো তেনেককাে আগতে মোৰ তিনি বছৰ মানৰ ওপৰে দাত দুটা বেয়াকে সেইৰি হৈ গৈছে মানে পোক পোকে খাই মানে ক'লা হৈ আধা ভাঙিয়ে গল কিন্তু বিষ অনুভৱে কৰা নাছিলো সেইটো মানে ভিতৰলে ইমান যোৱা নাছিল মানে চাদত লগা নাছিলে তিনি বছৰ ধৰি একোৱে নহল মানে সি তাতে ৰখি গ'ল তাৰমানে সেইকাৰণে মানে মোৰ ইমান এটা এটা হেৰি নহ'ল কিন্তু এইটো মানে কেনেকে কি হ'ল গম নাপালো
আৰু এইবিলাক মানে কষ্ট কেনেকৈ লয় ডক্টৰ ফিজ চিজ বনবিলাক কেনেকুৱা
ডক্তৰৰ আপোনাৰ হেৰিটো মানে ৰুট কেনেল বুলি যিটো কয় সেইটোত মানে আপোনাৰ দাম আছে এনে যদি ফিলাপ চিলাপ কৰে তেতিয়াাহলে সেইটো আপোনাৰ এক হজাৰ আঠশ এনেকুৱা টকাৰ ভিতৰতে হৈ যায়।
আৰু আছেনে ফিজটো কেনেকুৱা হয় মানে কিছুমানে ধৰা পাঁচশ ছশ এনেকে লয় ন মানে তই দেখাই থাককা ড জনৰ ফিজটো কেনেকোৱা
অ সেইটো মানে মই মোক তেনেকে লোৱা নাই তাৰমানে মই যেতিয়া গৈছিলো মোক চালে পেকেজ হিচাপে তেওঁলোকে মানে লৈ আছে ত পিছত ডিছকাউণ্ট কৰি পেলাই দিব মানে সেনেকে কৈছে আৰু আৰু তাৰমানে যিহেতু মোৰ ৰুট কেনেল হয় আৰু কেব লগাব লাগিব গতিকে অলপ খৰচ এটা আছে।
উম কেব লগাব লাগিব মানে দাঁটো খাব নালাগে
নালাগে নালাগে হয় দাঁতটো উঠাব নালাগে দাতটো আপোনাৰ ঠিকেই থাকিব মানে
মানে চাইড চাইড বিলাক যিবিলাক পোকে খাইছে সেইবিলাক চাফা কৰি দিব দাটটো বোলো চাইদ চাইদ চাই চাফা চাফা কৰি পেলাই চাগে যিখিনি খাই গ'ল সেইবিলাক আঁতৰাই দি তাত কেবটো বহাই দিব
হয় হয় তাৰমানে দাঁতটো ভিতৰলৈকে সোমোৱাই পেলাই চাফা কৰি উলিয়াই দিয়ে তাৰ মানে আৰু আপুনি এক্স ৰে কৰি ল'ব আপোনাক কিমান দূৰলে আপোনাৰ বিয়পিছে সেইটো চাই ল'ব চাই পেলাই আপোনাক সেইটো চাই কৰিহে সেইটো ভিত্তিতহে আপোনাৰ মানে খুচৰিব। তাৰ পিছত আকৌ আপোনাৰ খুচৰি হৈ যোৱা পাছত পাছত চফা কৰাৰ পাছত আকৌ এবাৰ এক্স ৰে কৰি চাব। আপোনাৰ‌ মানে গোটেইখিনি কম মানে অ', চম লেতেৰা হেৰিবোৰ উলিয়াব পাৰি। কৰে নে নাই সেইটো চাব মানে।
অ'।
কিবা একজীত এক চব চাফা হৈ গৈছে তেতিয়াহে তেওঁলোকে যটো ষ্টব
আৰু সেই ডক্তৰজন মানে উম, মানে প্ৰতিদিনে চাই নে তেওঁৰ মানে হেৰি চেম্বাৰ আছে নে নে হেৰি
তেওঁ নিজৰ, তেওঁৰ নিজৰ ক্লিনিক আছে। তেওঁ নিজৰ, ক্লিনিক প্ৰতিদিনেই চাই। দেওবাৰতো বাহিৰে তেওঁ প্ৰতিদিনেই চাই। আপুনি তাৰ আগতে অহ, কি ক'লে?
টাইমিংটো?
টাইমিংটো আপোনাৰ তেওঁ নিজেই দিব।
অ', অ', অ'।
দিব লাগে। কে কেতিয়া যাব লাগ থাকে বা কোনটো অ', তেওঁৰ এচিষ্টেনো আছে তেওঁ নিজেও উঠাই। সেইটো হয় এপইন্টমেন্ট লৈ ল'ব লাগিব তেওঁ আপোনাক ক'ব কোন দিনাত কিমান সময়ত আহিব লাগিব? তাৰপিছত আপোনাৰ যেতিয়া অ', বস্তুটো অ', আৰম্ভ হৈ যাব তেতিয়া আপোনাক তেওঁ দাতে এটা দিব কাৰ কেতিয়া অকমান টাইম লৈ ৰাই লৈ অ', আপোনাক ধৰক পাঁচ দিন তিন দিন এনেকে মূৰত মাতি থাকে আৰু
আচ্ছা, সেইকাৰণে মই বাৰু ঠিক আছে মই ফোন নম্বৰটো তোৰ পৰা অহোৱাৰ পিছত হেৰি হোৱাটছএপতে লৈ ল'ম আৰু এতিয়া অকলে আকৌ মনতো নাথাকিব নহয় মই সেইকাৰণে ভাবি আছোঁ, দেখাওঁ বুলি। কিন্তু বন্ধ দেওবাৰতো চালে দেওবাৰ হ'লে ভাল আছিলে কিন্তু দেওবাৰে যদি নহয় বেলেগ বাৰ চাব লাগিব
অ সেইটো আপুনি যেনেকে কৰিব নোৱাৰিব নহয় তেওঁ তেওঁ আকৌ সময় এটা দিব ন তেওঁ সময়মতে আপুনি মিলাব লাগিব অ তেনেকুৱা আৰু উম এই শনিবাৰেো চাই পিছবেলাও চাই কিন্তু
বেলেগ ডক্টৰ মানে তেনেকে আজি দেখাই
হয় হয় তেওঁৰ হাতখন ভাল তেওঁৰ হাতখন ভাল মানে অলপ লাহে লাহে কৰে যে ভাল ভাল আৰু
অ সেইকাৰণে মইল কোনোবা এজনে কৰালে মানে গম পোৱা যায় ন সেইজন ভাল নে বেয়াই নেকি এটা ফিডবেক পোৱা যায় মই সেইটো কাৰণে বোলো হেৰি কৰিলো চিন্তা কৰি আছোঁ কাক সুদিম কা সুদিম মনত পৰিলে মানে ঘপক কি
হয় হয় ঠিকে আছে
উম ঠিক আছে বাৰু ঠিক আছে মই হোৱাটছএপত এটা নম্বৰটো দিম দিবি পিছত মই লৈ ল'ম আৰু অ ঠিক আছে ৰাখো দে